হেল্ল'।
অ'কি খবৰ?
হেল্ল' হেল্ল'।
শুনিছা নে?
অ', শুনিছো।
অ', কি খবৰ?
ভালেই তোমাৰ?
এ, মোৰো টেনচন হৈ আছে ৰ'বা।
টেনচন, কিহৰ টেনচন?
কি, চাৰিওফালে ভূমিস্খলন, ইফালে বোলে পানী, সিফালে বোলে পানী। ইফালে বোলে পাহাৰ বাগৰি খতমেই বোলে।
অ', সেইটোৱেতো কিবা মইয়ো নিউজ পাই আছোঁ।
অ' মানে বহুত পানী হৈ গ'ল মানে হেৰি এ
হ'লেও হৈ আছে চব পিনে।
উম, অৰুণাচলতো হ'লে আকৌ।
অ'।
শ্বিলঙৰ ফালে হোৱাৰ সম্ভাৱনা আছ
আছে তোমাৰ সেইটোয়ে, কিন্তু ডাউকীৰ পিনে দেখিছানে কেনেকুৱা পানী হৈছে?
অ', ডাউকীৰ পিনেতো একদম ৰাস্তা ভাঙিয়ে গৈছে দেখোন।
ভাঙি গৈছে, নোৱাৰি যাব কিছুমান মানুহ ফচি আছিলে তেনেকেইে মানে।
আৰু ডাউকী এতিয়া গোতেেই ৰাস্তাও গ'ল, পাহাৰো গ'ল। আৰু সিফালে সিফালে ক'বাত ক'বাত হৈছে নেকি।
অ', অ', শ্বিলঙৰ পিনে ধেৰ ক'বাত ক'বাত কিবা-কিবি হৈ আছে।
অ', তোমাৰ মাতটোও অহা নাই, মাজে মাজে ভাঙি ভাঙি আহি আছে।
পিনে কৰবাত কিবা হেল্ল'?
অ', এতিয়া আহিছে।
অ'-অ', কোৱা?
অ', তাৰপিছত আকৌ অৰুণাচলৰ ফালেও হৈছে। ছে, হেৰি খুলি দিছে, এইটো পানী যে ডেম থাকে। অ', সেইটো খোলাৰ কাৰণে বাকীবোৰ মানে গাঁও বিলাকতো হৈ গৈছে। তেজপুৰ-চেজপুৰ এইবিলাকত হৈ গৈছে পানী।
অ'।
এতিয়া মানে বহুত প্ৰব্লেম হৈছে, একচুৱেলি মানুহৰ মানে এইটো হেৰিত।
অসুবিধা হৈছে বহুত।
উম-উম, খেতি-বাতিতো গ'লেই আৰু।
অ', সেইটোৱে।
আৰু আমাৰ ইয়াতেও, এ, জানাই আৰু চানমাৰীত। অকমান বৰষুণ দিলেই পানী।
পানী।
চানমাৰিটো হৈছে পানী ইফালে।
উম।
বৰ সমস্যা হৈ গৈছে।
উম। তাকেই।
উম, উ বাকী, কি এ, কি ভাবা মানে ভূমিস্খ- খলনৰ মানে।
কি ক'ম আৰু, সেইটো বস্তুতোটো আৰু তোমাৰ ঠিক কৰা বস্তু নহয়। মা
তোমাৰ মাতটো ভালকে
হৈয়ে থাকে এতিয়া, ভালকে লৈ আছোঁ।
অ', কি কৈ আছিলা? এতিয়া শুনিছোঁ।
অ', মানে কি ক'ম আৰু, এইতো সমস্যাটো কেনেকে সমাধান কৰিবা এতিয়া।
উম, এইটো, আ এইবোৰ পানীটো আমাৰ ইয়াতে অসমত
হেল্ল' মাতটো আহা নাই।
তাৰে পানী বাগৰিয়া
হেল্লো' হেল্লো' অ সেইটোয়ে পানী বুলি
মেইন কাৰণ টো সেয়া তাৰে পৰাই পানী আহে। আৰু বাকীটো সেইটো চাইডে অৰুণাচলৰ ফালৰ পৰা পানী আহে এইটো আপাৰ আচামত।
সেইটোয়ে অ'অ'
সমস্যা হৈ গৈছে।
পাহাৰত ঘৰ বনোৱাও বৰ কষ্ট হয় আৰু বৰষুণ চৰষুণ দিলে,
পাহাৰৰ মানুহ বিলাকে যে কেনেকে আছে বহুত ভয় ভয়ে আছে চাগে সিহঁতে শুনিছা নে?
হয়, হেল্ল' হেল্ল'।
অ' কি কইছা?
বোলো সিহঁতৰতো প্ৰব্লেম হয়েই নোহোৱা নহয়।
পাহাৰৰ মানুহ বিলাকৰো আৰু টেনচন চাগে। আমিটো তলত আছো ন আমাৰতো গমেই নে পাই।
অ',
শুনিছা?
সেইটোৱে।
অ' দিলে আৰু বোলো আমিতো মেইন বাৰু মেইন জেগাতে আছো অ আমাৰ ইমান প্ৰব্লেম নাই হলেও আমাৰ প্ৰব্লেম আছে। বৰষুণ দিলে আমাৰো ঘৰত পানী সোমাই।
উম, উম, সমস্যা ন?
উম এই নালাৰ পানী গোটেই ঘৰত দম আৰু
অ' হ কিমান যে অসুবিধা হয়।
অ' মানে অকল আমাৰ বুলি নহয় দিয়াচোন বহুত
হয় সেইটো হয় আৰু তোমাৰ
কিছুমানৰ টো বিচনালৈক পানী আহি যায়।
উম, উম। ইফালে আৰু তোমাৰ ৰাস্তাতটো ওলাবই নোৱাৰি।
অ',
অ' নালাৰ পানী বৰষুণৰ পানী মিক্স হয় তেনেকে বেমাৰো হয়।
ভালকে নবনাই বনোৱা নাই।
উম,
ইমান চাপৰ চাপৰ বনাইছে সেইটো কাৰণে মানে পানী নিছিলোঁ।
পানীতটো উঠি মাটিৰ লগত তোমাৰ ৰাস্তাৰ লগত মিলি যায়।
উম, আৰু সেইটোতো সেইটোয়ে আৰু মানুহ বিলাকে য'তে ত'তে প্লাষ্টিক পেলাই নালাতে প্লাষ্টিক পেলাই পানীখিনি জাবৰ কেনেকৈ ভাই।
যাব কেনেকে, আৰু তোমাৰ ড্ৰেইন বোৰ ভালকে নাই বনোৱা।
উম, ড্ৰেইনটো ড্ৰেইনে, মানুহো কম নেকি, মানুহ বিলাকেও মানে য'তে-ত'তে প্লাষ্টিক পেলাব, জাবৰ পেলাব।
আমাৰ ওপৰতো ডিপেণ্ড কৰে ন বস্তুবোৰ, আমি আমাৰ ওপৰত নিৰ্ভৰ কৰে।
অ, অ, ইমান ধুনীয়াকে ডাষ্টবিন দিছে, তাতে পেলাব লাগে, কিন্তু নাই। নালাতে, এতিয়া জুচ এটা খাব বটলটো ডাইৰেক নালাত।
হেল্ল'! হেল্ল'!
অ', শুনিছানে!
হেল্ল'!
শুনিছানে!
অ', শুনিছোঁ।
অ', বোলো জুচ এটা খাব, বটল টো ডাইৰেক্ট নালাত পেলাব।
উম, নালত পেলাই দিয়ে, তাৰপিছত তোমাৰ ইফালে পিছত ক'ব যে মন্ত্ৰীয়ে এইটো কৰা নাই, সিটো কৰা নাই।
অ', অ'।
গোটেই দুখ, আমাৰ ওপৰটোতো দায়িত্ব থাকে ন, আমি কেনেকে ৰাস্তা-ঘাটটো চাফা কৰি ৰাখোঁ, ৰাখিব পাৰোঁ।
ৰাস্তাৰ-ঘাটত পিক ন নতুন ব্ৰীজখন যিখন আমাৰ হৈছে, সেইখনতে মানুহে মানে এ, হেৰি পিক পেলাই কিমান কি কৰিছে, তাৰ পিছত দুখটো কাক দিব, মন্ত্ৰীক দিব।
লেতেৰা, সেইটো আমাৰ ওপৰতো বহুত দায়িত্ব, আমি কেনেকে চাফ-চিকুণকে ৰাখিব পাৰো। এতিয়া গোটেই, সেইটোয়েই। গোটেই মাহটো তোমাৰ এনেকে লেতেৰাই-পেতেৰাই, চিপছৰ পেকেটে, জাবৰে জোথৰে, ঘৰৰ য'ত যি আছে ৰাস্তাত পেলাব পিছত ক'ব যে ইটো এনেকুৱা লেতেৰা, তেনেকুৱা লেতেৰা।
উম, হয়, হয়, হয়।
তাকে।
মানুহ বিলাকৰো মানে জিৰ' চিভিক চেন্স।
সেইটোৱেই।
কেতিয়াবা ভুল আমাৰো হয়, আমিও কেতিয়াবা পেলাই দিওঁ নালাত।
উম, সেইটো বস্তু আমি যত্ন ল'ব লাগে।
উম, হ'লেও আৰু প্ৰায়ভাগ বস্তু নেপেলাও।
নেপেলাওঁ, আৰু আমি সঠিক ঠাইত পেলাওঁ।
উম, উম, হয়।
বাকী আৰু কোৱা? ঘৰত চ'ব ঠিকেই আছে!
অ', অ', আছে, আছে। তোমাৰ?
অ', আছে, আছে। ভালে আছে।
অ', অ', তোমাৰ মা ঠিকে আছে।
অ', ভালেই আছে।
হাতখন ভাল পালে। অ', আগতকে অলপমান ফুলাটো কমিছে।
অ', মানে গোটেইখিনি ভাল পাইছে, কাম কৰে, কিন্তু ইমান বেছি নোৱাৰে আৰু। বাকী ভাল পাইছে, গোটেইখিনি নাইণ্টি ধৰা এইটি পাৰ্চেণ্ট বুলি ক'লেও ভুল নহয়।
অ' আৰু টাইম লাগিব চাগে ন'
সেয়হে মানুহ আহিছে ৰ'বা ঘৰত তাকেহে একদম হাল্লা হৈ আছে।
অ' সেইটো গম পাইছো বাৰু মানুহ আহিছে।
উম, মানুহ আহিছে একদম এইটো এই ঘৰৰ ওচৰৰে তোমাৰ এটা বাউণ্ডৰীৰে। ইটো ৰুমৰ পৰা সিটো ৰুম আহিলো হাল্লা।
অ' এই মানুহ আহিয়ে থাকে আৰু।
তাকে আৰু কি ক'ম
অৱশ্যে মানুহ আহিলে ভালো লাগে।
অঁ ভাল লাগে। কিন্তু মই হাল্লা হলে ভাল নাপাওঁ।
অ সেইটোতো চবৰে এতিয়া তোমালোকৰ সৰু।
মই সৰু জনী তাকে তাইকে চাব আহিছে খেলি আছে।
তেতিয়াহ'লেতো আৰু আহিব মানুহ।
উম তোমালোকৰ যে এই সৰু ছোৱালী এজনী আছিলে কি হয়।
এ তাই আজিকালি নাহাই হৈছে ৰবা পঢ়ি। এ কল হেৰি স্কুলত যাই আছে কিবা। নাজানো কেতিয়াবা মন গ'লে আহে কেতিয়াবা মন গ'লে নাহে।
অঁ ভালে আছে তাই।
অ আছে চাগে মই দেখাই নাই মই বাহিৰত নোলাও যে ঘৰৰ পৰা।
অ তাইও নাহে নেকি।
নাই নাই নাই।
আগতে আৰু মই যাওঁতে তাই মানে দেখিয়ে থাকো তোমাৰ ঘৰতে থাকে।
অঁ নাই এ মানুহ আহিলে আহে নহ'লে ইমান নাহে।
অঁ।
এই লগৰজনীও গ'ল। কৰি আছে মই বাৰু কলটো ৰিচিভ কৰিব পাৰা নাই
আচ্ছা হয় নেকি। অ ক'ত যাবা পিছে।
তাইৰ ঘৰতে যাম এই দুটামান কাম আছে এডিটিঙৰ।
অঁ অঁ।
সেয়াই এ তাকে কৰিব যাম বুলি ভাবিছোঁ।
অঁ ঠিকে আছে যোৱা যোৱা ভালেই। কি এডিটিং কৰিবা পিছে ভিডিঅ'।
অ ভিডিঅ'।
অঁ ঠিকেই আছে।
উম তাকে যাম আৰু অকমান পিছত।
উম উম কেইটা কেইটাত মাতিছে তোমাক।
মাতিছে সাত। টা মানত মাতিছে তাই কৈছে কি ওলাই আহিলে ফোন কৰিম কিন্তু এতিয়ালৈকে। ফোন ফোন কৰিছে বাৰু যাম আৰু অকণমান পিছত লাহে ধীৰে।
অঁ ঠিকে আছে দিয়া ওচৰতে ন।
আহিলে ভাল হয় জল্দি তাই।
হা হা।
আহিলে বোলো ভাল হয় জল্দি তাই, ওলোৱাই নাই নহয়।
অ', অ' ঠিকে আছে, ওচৰতে চাগে। ওচৰতে চাগে।
উম, উম, ওচৰতে হয় ঘৰৰ।
ঠিকেই আছে নহ'লে যোৱা তুমিও।
উম, উম, দিয়া হ'ব দিয়া।
উম, দিয়া।